অ নমস্কাৰ
শুনিব পাৰি আছানে?
অহ পাৰিছো তুই পাৰিছা?
উম ইমান টাৱাৰৰ সমস্যা হৈ আছে মানে কি যে হব নহয়
অ এতিয়া পাৰিছেনে চোৱাচোন
অ অ পাৰিছো পাৰিছো এতিয়া তুমি ভালদৰে বুজি পাই আছা ন
অ পাইছো পাইছো পাইছো দিয়া এতিয়া বাকী খোৱা-লোৱা হ'ল? আছো এতিয়া মানে অলপমান বিশ্ৰাম কৰিম এতিয়া আৰু ৰাতিয়ে হ'ল আৰু খোৱা লোৱা আহৰ গ্ৰহণ কৰিলো ৰাতিৰ, তুমি আহন গ্ৰহণ কৰিলা?
তোমাৰ খোৱা লোৱা হ'লনে নাই পিছে?
অ হৈছে হৈছে এতিয়া মানে বিশ্ৰাম কৰিম আৰু, তুমি? খোৱা লোৱা কৰিলা নে?
অ অ খোৱা লোৱা মই কৰিলো, এতিয়া মানে কি নিদ্ৰাত যাবা ন?
এতিয়া পুৰা নিদ্ৰা আৰু মানে বিশ্ৰাম আৰু এতিয়া।
উম, আজি মানে কি হৈছে দিনটো ইমান কাম চাম কৰি মানে ভাগৰি - পৰিছো ন, এতিয়া সেই বিচনাখনত আহিব টাইম পাইছো সময় পাইছো মানে। ত' মানে অলপ ভাগৰ লাগি -
অ সকলোৰে ক্ষেত্ৰতে আজি তেনেকুৱাই হৈছে বাৰু আজি। মানে ঘৰ বোৰ চাফ চিকুণ কৰা গৈছে মানে আজি বহুত কাম ওলাইছে আৰু। পিছে ফল মূল খালানে নাই?
আজি আৰু ফল মূল না- খাই নোৱাৰি আৰু ফল মূল খাইছোঁ দিয়া আৰু থুচি থুচি খাইছোঁ।
তাকেইতো, তোমাৰ মানে কোনবিধ ফল প্ৰিয় হয় বুলি ক'লা?
মই তোমাৰ কল খাবলে ভাল পাওঁ আৰু তোমাৰ আম খাবলে ভাল পাওঁ, প- কা পকা হ'ব লাগিব কিন্তু, মিঠা হ'ব লাগিব তেতিয়াহে ভা- খাবলে ভাল পাওঁ।
উম উম ঠিকেই ধৰিছে, মইয়ো এনেকুৱা মিঠাটো ভাল লাগে আৰু।
এই - উম উম উম। অ শুনানা, তোমাৰ এ তুমি এতিয়া শুৱালকুছিত যে আহিম বুলি কৈছিলা কে - তিয়া আহিবা অ আমি মানে
অ যাম বাৰু, নিশ্চয়কে যাম। এতিয়া বাৰু দিনটো ঠিক কৰা নাই পিছে -
অ, তুমি বোলে কাজিৰঙা গৈছা -
হয় হয়, কাজিৰঙা গৈছিলো মই।
অ, তাত বোলে তুমি বাঘ দেখিছা অ!
অ বাকটো স্বয়ং আগত আহি গৈছে আমাৰ গাড়ীৰ মানে।
বাপৰে তুমি মানে বহুত আচৰিত আচৰিত মানে - সেই হৈছে ঘটনা হৈছে তোমাৰ লগত ন?
অ। মানে বাঘ দেখিলে কয় আৰু কপাল ভাল বুলি কয় আৰু দে যোনে দেখে আৰু নেদেখেই প্ৰায় ভাগ মানুহে। আমিয়েই দেখিছো।
কি কোৱা অ বাঘ দেখিলো কপাল ভাল বুলি কয়?
অ।
হয় নেকি তোমাৰ বৰ সেইটো ভালেই দিয়া আৰু তোমাৰ বৰ এইখন ভা- গ্য মানে ভাগ্য আৰু মানে কপাল দিয়া আৰু।
অ দেই
বাকী তোমাৰ - অ বাকী তোমাৰ স্বামী আৰু তোমাৰ বাচ্ছাটো কি কৰিছে?
ইহঁতে মানে নিন্দাত আছে।
অ টোপনি গলে নেকি?
হয় হয় এতিয়া মানে ৰাতি হলতো এতিয়া নিদ্ৰাত আছে মানে। তোমাৰ মা আৰু ভাইতি কি কৰিছে?
অ মোৰো মা আৰু ভাইটি মানে তোমাৰ মাটো টোপনি গল। আৰু ভাইটিয়ে মানে এতিয়া আৰু ফুটবল খেলা চলি আছে নহয়। ফুটবল খেলে চাব। অ' আজি ৰাতি চাৰে বাৰটাৰ ৰাতি চাৰে বাৰটাৰ পৰা মানে আৰম্ভ হ'ব তেতিয়াৰ পৰা চাম
উ, হয় বাৰু। মোৰ স্বামীয়েও বহুতেই ভাল পায় ফুটবল কিন্তু আজি নাচালে।
তোমাৰ স্বামীয়ে আজিও বা তোমাৰ স্বামীয়ে পিছে আজিও খানা বনালে নি?
নাই নাই, ময়ে বনালোঁ আজি। মই মানে আজি উম, মাংস বনালোঁ, কুকুৰাৰ মাংস বনালোঁ পোৰাও বনালোঁ
তুমি দু তোমালোকৰ একেবাৰে পাভ যোৰা দেই আৰু।
উম, সেইটো হয় বাৰু, সকলোৱে কয় বাৰু।
অ' তোমালোকৰ মাজিয়া তোমালটো দুয়োটাৰ মাজত সংঘৰ্ষ হয়নে, গিৰিয়েক ঘনীয়েকৰ যে হয়, সংঘৰ্ষ হয়নে?
অ' হয় সেইটো সকলোৰে পৰিয়ালতে থাকেই বাৰু। কিছুমানে নকয় বাৰু এইটো। মানে কি আৰু পৰিয়ালটোতো সংঘৰ্ষ হবয়ে ন' মাজে মাজে কেতিয়াবা
অ' তাম মই এদিন তোমাৰ, অ'। কোলাহলৰ সৃষ্টি হৈ থাকে মানে তোমালোকৰ ঘৰত ন'?
হয় হয় আৰু মানে পিছদিনা আৰু পাহৰিও যোৱা যায় তেনেকুৱা সেইটো। এনেকৈয়ে সংসাৰখন চলাব লাগিব আৰু।
অ' ঠিকে আছে দিয়া, তুমি পাছ কৰিবা দিয়া আৰু সংসাৰ চলোৱাত ন'? তোমাক মই দছৰ ভিতৰত দছে দিছোঁ দিয়া সংসাৰৰ নামত।
উম সেইটোয়ে আৰু। বাকী তুমি ফুটবল খেলাৰ কথা ক'লা যে তুমি মানে কাক বেছি ভাল পোৱা ফুটবল খেলা প্লেয়াৰ মানে খেলুৱৈ?
মই কিন্তু এইবোৰ ফুটবল খেলা মই কিন্তু একেবাৰে নাচাওঁ দেই। মই মানে মানে অকল মানে তোমাৰ এই দুই মানে এজনকে মই ভাল পাওঁ আৰু ভালদৰে, মই জানো সেই টো হৈছে ক্ৰিষ্টিয়ানো ৰ'নাল্ডো বুলি।
হয়, হয়, তেওঁক হেনো কোনে নাজানে তেওঁক তো মানে সকলোৱে লগ কৰিব, এবাৰ দেখা কৰিব মন কৰে। বহুত ভাল লাগে, বহুত ভাল লাগে।
তেওঁৰ কথা ইমান নাজানো, যে জানো যে এজন বিখ্যাত মানে ফুটবল ফুটবল খেলুৱৈ হয়। তেখেত মানে নিজৰ, তেখেত মানে মানে ৰ'নাল্ডোৰ মানে কেনে জানানে নাই কাহীনিটো, সৰুতে মানে বহুত মানে দুখীয়া আছিলে গম পোৱানে? মানে দেউতাক জনে ন' বেলগ, অ' অ' দেউতাকটোয়ে ন' তাৰ মানে তোমাৰ বহুত মানে বেলেগত কাম কৰিছিলে মানে। কৰ আছিলে। ত' ৰাস্তা চ খোৱা কৰিছিলে মানে সেনেকুৱা মানে এটা ক মানে কি কয় এইটো, সেনেকুৱা এটা মানে তোমাৰ
সেনেকোৱা প মানে, বেগ মানে ফেমিলিবোৰ আহিছে আৰু মানে।
অ', সেনেকুৱা পৰিয়ালৰ পৰা এটা আহিছে মানে ইমান মানে তোমাৰ নিম্ন শাখাৰ, দৰিদ্ৰ সীমা ৰেখাৰো তলৰ বুলি ক'ব পাৰি গম পাইছানে?
কিন্তু এতিয়াতো পুৰা বিশ্ববিখ্যতে ন' কোনেনো নাজানে তেওঁক। সকলোৱে তেওঁক লগ কৰিব উম, দেখা কৰিব ইচ্ছা কৰে মানে। আনকি আমাৰ ক্ৰিকেটাৰ বিৰাট কোহলিও আনকি বিৰাট কোহলিও আনকি ৰনাল্ডো ফেন হয়।
অ অ হয় দিয়া মানে অ অ মানে বহুত মানে অনু অনুপ্ৰেৰণা পায় মানে।
হয়, হয়।
অ' মানে বিৰাট কোহলীয়ে কৈছে আৰু যে মানে খ্ৰীষ্টিয়ানো ৰণা কৰে খ্ৰীষ্টিয়ানো ৰনাল্ডৰ পৰা মানে বহুত অনুপ্ৰেৰণা হৈছে মানে। অনুপ্ৰেৰণা পায় আৰু কৈছে উম ভাল লাগে ন মানে এইবিলাক মানুহক তুমি চাবাচোন মানে এই যে টিভিত যে আজিকালি ডাঙৰ ডাঙৰ যে যে মানে তোমাৰ চেনেল বিলাকত যে মাত মাতে তোমাৰ
হয়, হয়।
মোবাইলতো আমি দেখিব পাওঁ ন বা ষ্টুডিঅ বিলাকত পাতে তেনেকে কথোপকথন মানে শুনিবাচোন তুমি বহুত ভাল লাগে এইবিলাক। ডাঙৰ ডাঙৰ মানুহৰ কথা শুনি মানে বহুত অনুপ্ৰেৰণা পায়।
হয় হয় জীৱনটোও বহুত শিক্ষা দিওঁ দে
হয়, হয়, বহুত কথা শিকিব পাৰি মানে এটা আছে চাবাচোন তুমি ৰাজ চামামি বুলি এজন আছে। চিনি পোৱা নে?
হয় হয় মই অ মানে দেখিলেহে চিনি পাম নামটো মানে ধৰিব পৰা নাই বাৰু এতিয়া। দেখিলে হয়তো চিনি পাম চাগে।
অ ৰাজ চামামি বুলি আছে। মানে তেখেতৰ ষ্টুডিঅ'ত মানে মানে যিবিলাক মানে ডাঙৰ ডাঙৰ ইমান জ্ঞানী জ্ঞানী লোক লোক আহে ন ইমান মানে ভাল ভাল কথা শুনাই জ্ঞানীমূলক কথা ওলাই ন তাৰ পৰা বহুত কথা শিকি শিকিব পাৰি মই মানে চাওঁ ইউটোউবত আছে ন মই চাও মানে ত ভালেই লাগে দিয়া এইবোৰ ডাঙৰ ডাঙৰ মানুহৰ পৰা মানে অভিজ্ঞতাবোৰ শুনি ন নিজৰ মানে জীৱনত মানে সেইবোৰ মানে তোমাৰ মানে এই বে মানে ব্যৱহাৰ
প্ৰেৰণা পায় আৰু বহুত হয় হয় বহুত শিক্ষা পায় আৰু মানে নিজৰ জীৱন জীৱনৰ তেওঁলোকেতো নিজৰ বহুত কষ্টৰ ফলত আজি এইখিনি স্থান পাইছে ন
উম উম হয় হয় হয় সেইয়াই আৰু কঠোৰ পৰি তুমি এই কঠোৰ পৰিশ্ৰম কৰা ন সেই পৰিশ্ৰমৰ ফল তুমিয়ে এদিন নহয় এদিন এদিন পাবাই তুমি নহয় দেৰি হ'ব পাৰে কিন্তু তুমি নিশ্চয়কৈ মানে সেইটো সফলত সফলতা লাভ কৰিবাই তুমি এনেই কিন্তু ব্যৰ্থ কেতিয়াও নাযায়।
হয় হয় এইটো এ একদম সচাঁ কথাই কৈছে।
আৰু মানে অ হয় হয় আৰু মানে তুমি মানে কেনেকুৱা মানে তুমি বেলেগৰ একো বেয়া চিন্তা নকৰিবা ভাল কথা চিন্তা কৰিবা ন তেতিয়া চাবা তোমাৰ সচাকে তোমাৰো ভাল হব মানে তুমি নিজে নি নিজৰ কাম কৰি যোৱা বেলেগৰ কথা ইমান শুনিব নালাগে ভাবিব নালাগে। তেতিয়া চাবা তোমাৰো মানে তোমাৰো জীৱনত মানে সকলোবোৰ মানে ভাল হ'ব ধৰিব আৰু। তুমি নিজেই এই বস্তুটো গম পাবা ন আত যিটো মানে এটা নিজৰ মনৰ পৰা এটা যিয়ে এটা ভাৱ আহে ন। মানে কি বুলি কয় এইটো, ৰিয়েলাইজেচন বুলি যিটো কওঁ আমি সেই সেইটো আহে তুমি নিজে গম পাবা, উম'।
হয় বাৰু।
উম' উম'
পিছে আৰু আজি কি খালা পিছে ৰাতি?
লোকেল মুৰ্গী খালোঁ দিয়া আৰু। মোৰ মানে গাহৰি মোৰ মানে গাহৰিহে খাব মন আছিলে জানাই, কিন্তু আমাৰ মাৰ একেবাৰে গাহৰি দেখি দেখিলে মানে একেবাৰে বমিয়েই কৰি দিওঁ আৰু এনেকুৱা কৰে।
হয়, গাহৰি খাইলে আমাৰ ঘৰলে আহিবা তুমি, আমি তোমাক ৰাণীৰ গাহৰি খুৱাই দিম। ৰাণীৰ গাহৰি এক নম্বৰ হয়।
অ' অ' হ'ব দিয়া।
আহিবা-আহিবা, তোমাক গাহৰি তুমি আহিলে তো গাাহৰিয়ে আনিম দিয়া। পুৰা তোমাক বাঁহৰ গাজাৰে খুৱাম, বাঁহৰ গাজ চিনি পোৱা খৰিচা যে খৰিচা।
অ' অ' অ' খৰিছা অ' মই মানে খৰিছাটো মই অ' খৰিচাৰে বোলে গাহৰি মাংস খালে বোলে বহুত ভাল লাগে ন। তেতিয়া বোলে সোৱাদটো বোলে কি হয়
সোৱাদটো মানে দুগুণ বাঢ়ি যায় মানে। আৰু মই জানা মই মানে শাকেৰে খাই ইমান ভাল নাপাওঁ। লাই শাক, লাই গাহৰি খাই যে। মানে তেতিয়া মই এনেকুৱা লাগে যে লাই শাকৰ গোন্ধটো বেছি আহে মানে-মানে যে।
নহয়-নহয় তুমি লাই শাক টো অলপ কম পৰিমাণে দিলেই হ'ল ন, তুমি যদি বেছি পৰিমাণে দিয়া তেতিয়াটো গোন্ধটো ওলাবয়ে ন ত সেইটো কাৰণে তুমি অকমান কম পৰিমাণত দিলেই হ'ল। হ'ল।
মানে লাই গুণ মানে সুগন্ধিতটো বেছিকৈ ওলাই মানে ভাল নালাগে। আৰু মানে খৰিচা দি খালে, খৰিচাৰে বেছি মানে ভাল লাগে আৰু মই এইটো বেছি মানে কৰো আৰু খৰিচাৰে। তুমি খাই চাবা হা খৰিচাৰে এদিন আৰু মোক কবা।
উম' হ'ব দিয়া। মানে মোৰ টেনচন হৈছে ৰ'বা মই মানে আজিকালি কি হৈছে তোমাৰ গাড়ী ম টৰ মানে এইবোৰ মানে চলাবই চলাবই নোৱাৰা হৈছোঁ জানানে মানে ইমান তেলৰ পেট্ৰলৰ দাম বাঢ়িছে। অ'হ মই ইমান অ' অ' ইমান মানে তোমাৰ পেট্ৰলৰ দাম বাঢ়িছে ন। ইমান মানে এইবোৰ তোমাৰ হয়-হয়-হয় এইবোৰ তোমাৰ এই যে এইটো মই তেলৰ দাম মানে বা বাঢ়িলে মানে বহুত মানে সে হৈ দিয়া ন মানে তোমাৰ চৰকাৰে মানে চৰকাৰে ইমান মানে কৰ বিলাক লয়। আৰু তোমাৰ ডলাৰৰ মূল্যবোৰ বৃদ্ধি পাইছে গম পোৱা নে আৰু যুদ্ধ আৰু এই যোৰ মানে আন্তৰাষ্ট্ৰীয় যিবোৰ সমস্যাৰ বাবেও মানে বহুত দাম বাঢ়ে গম পাইছোঁ।
অ' সেইবোৰ দেশবোৰৰ মানে যে যুদ্ধ হয় তে তেতিয়াতো প্ৰভাৱতো ইয়াতেও পৰে, আমিতো বেলেগত ধৰি লও মানে গোটেই বিশ্বতে বাৰু প্ৰভাৱটো পৰি যায় মানে। তেলৰ সমস্যাৰো হৈছে গেছৰ সমস্যাৰ চিলিণ্ডাৰৰ সমস্যা হৈছে।
হয়, দিয়া আৰু তোমাৰ এইফালে পেট পেট্ৰলৰ দাম বাঢ়িলে তোমাৰ যাতায়তৰোতো খৰচ বাঢ়ে ন। ত' এইবিলাকৰ গাড়ীৰ যিটো তোমাৰ গাড়ীৰ খৰচ বা ফলত শাক পাচলি খাদ্য সামগ্ৰী আৰু আন বহুত বস্তুৰ মানে দামো বাঢ়ি যায় দিয়া, এতিয়া তুমি বাহিৰৰ পৰা যেতিয়া বস্তুবিলাক আহি ব ন তেতিয়াতো পেট্ৰলৰ দাম বাঢ়িলেতো যাতায়াতৰ খৰচটোৱে বাঢ়ে। ত' মানে সেইবিলাক গাড়ীৰ যিবিলাক গাড়ী চালক আছ